দিছানে?
উম কোৱা
কি কৰি আছা
এনে বহি আছো তুমি কি কৰি আছা
এনে মই অলপ বাহিৰলৈ ওলাই আহিছিলো মানে বতৰটো অলপ ভাল লাগিছিলে সেইকাৰণে ঘৰত থাকি থাকি বৰ লাগিল
অঁ
এনেে ব্ৰেকফাষ্ট কৰিলে নে নাস্তা কৰিলে নে ৰাতিপুৱা
কৰিলো তুমি কৰিলাানে
অ ময়ো কৰিলো আৰু
আচ্ছা
কি কৰিলা তুমি
অ খালো দিয়া ভাত খালো আজি ডালি ভাত খালো উ তুমি কি খালা
এ মই তোমাৰ এ ভাতকে খালো আজি এই ভাটটো খাব মন গৈছিলে ভাট খালো
অঁ
অঁ এনে আজি অলপ অ গাড়ীৰ বিষয়ে কথা পাতো দিয়া
উম ঠিক আছে কোৱা
তুমি তুমি গাড়ী গাড়ীোৰত এনে ভাল লাগে নে কেনেকুৱা গাড়ী ভাল লাগে তোমাক বা কি স্কুটি বা কাৰ
মুখটো ধোমাৰ বাইক ভাল লাগে
বাইক ভাল লাগে নেকি এনে কি বাইক ভাল লাগে তোমাক
এই তোমাৰ যে পিছফালে যে অলপ এই উঠা নিচিনা থাকে ন সেইটো ব বাইকটো বৰ ভাল লাগে আৰু এটা তোমাৰ বুলেট বুলি কয় ন এ বুলেট নহয় তোমাৰ এই ৰয়েল এনফিল্ডৰ থাকে ন সেনেকুৱা বাইক বৰ ভাল লাগে উ হাতদাৰ অ উম তোমাক কেনেকুৱা বাইক ভাল লাগে
মোক বেছিকৈ ভাই ভাল লগা বাইকটো হ'ল তোমাৰ এইটো তোাৰ আছে এখন তাৰ নাম হ'ল তোমাৰ এইটো ক্লা ৰণী বুলি আছে
অ হয়
এইটো তোমাৰ টি ভ এছৰ হয় নতুন মডেল সেইখন ভাল লাগে মোক
অ অ আজিকালি তোমাৰ এই তুন যেি আজিকালিব গাড়ী বোৰ এই ইলেক্ট্ৰিক ওলাইছে ন স ইলেক্ট্ৰিক গাড়ী বোৰ ভাল লাগে মোক মানে এটা দেখা পাইছিলো তোমাৰ স্কুটি ইমান সৰু নিচিনা থাকে থাকে হা তোমাৰ মানে বেছি ডাঙৰো নাথাকে পাতলকে থাকে সৰু থাকে ইবাৰ ভাল লাগে এইটো ইলেক্ট্ৰিক হৈ ইমান স্পীডত যায় ভাল লাগে এনেকুৱা লবো মন আছে মোৰো
হয় নেকি অ ভাল লাগে মোক ক দেখিকে এনে তুমি এ কেনেকুৱা ধৰণৰ স্ুটিটো ভাল লাগে তোমাক এই ইলেক্ট্ৰিকে ভাল লাগে না এনে অ তোমাৰ বেলেগ তিও আছে আৰু বেলেগ বেলেগ ধৰণৰ আছে
আগৰ গাড়ী বোৰে হয় ন তোমাৰ আজিকালি যোনটো ওলাইছে ইলেক্ট্ৰিক সেই কাৰণে সেইটোয়ে ল'ব মন যায় আৰু
হয় নেকি অঁ ইলেক্ট্ৰিক ল'ব মন যায় তোমাক
উম উম তোমাৰ
ইলেক্ট্ৰিকটো মই ইমান ভাল নাপাওঁ কিন্তু ক'ব গ'লে পলিউচনৰ কাৰণে ভাল হয় পলিউচন চলিউশন নহয় ইলেক্ট্ৰিক লোৱাটো বৰ ভাল
হয়, আৰু তোমাৰ এ তেলৰ খৰচাও নহয় ন' ইলে
তেলৰ খৰচাও নহয় আৰু তোমাৰ যিমান চাৰ্জ লয় সিমান সেইটো খৰচ নহয় আৰু। ইলেক্ট্ৰিকো ভালেই হয় ক'ব
উম, সেইকাৰণে মোৰো ইলে ল'ব মন আছে আৰু আজিকালি ইলেক্ট্ৰিক কাৰো ওলাইছে ন' ভাল লাগে দেখাত।
উম, উম, ইলেকট্ৰিক কাৰো ওলাইছে হয়
বাহিৰা দেশত ইলেক্ট্ৰিক বস্তুৱে বেছি চলে তোমাৰ ইলেক্ট্ৰিক কাৰ আৰু ইলেক্ট্ৰিক স্কুটি বাইক সেনেকুৱা তোমাৰ বাহিৰত দেখোন সেনেকুৱাই চলে সেকাৰেনেটো তোমাৰ পলিউচন নাই ইমান চাফা আছে ৰাস্তা আৰু তাতে মানে বাহিৰা দেশত চাবাচোন ইমান চাফা ৰাস্তা ক্লিন থাক কে এনে মবাইলত চাও ন'ইন্ষ্টাগ্ৰামত এইবোৰত চাই থাকো ইমান ভাল চাফ পোৱা লাগে আৰু গাড়ীবোৰো ইলেক্ট্ৰিক নিচিনা থাকে তুমাৰ সেইকাৰণেটো ইমান মানে এটা দুটা মান আছে তোমাৰ নৰ্মেল গাড়ী বোৰ তেল এইটো পেট্ৰল দি চলা এনেদৰে ইলেক্ট্ৰিকে চলে।
অ', সেইটোতো হয় আগতে মানে তোমাৰ অ', ইলেক্ট্ৰিক গাড়ীবোৰ মানে বহুত ধৰণৰ গাড়ীবোৰ আছিলে যিটো ভাল লাগিছিলে আৰু এতিয়াতো ডিজেলৰ গাড়ী আছিলে ডিজেলৰ গাড়ীতো বন্ধ হৈছিল বহুত পলিউচন আছিলে। ডিজেল গাড়ী মানে ডিজেলটো বন্ধ ডিজেল বৰ্তমান পেট্ৰলো লাহেকে ইলেক্ট্ৰিক ওলাই আছে। ইলেক্ট্ৰিকৰ কাৰণে মানে অ', সেইটোও মানে ভাল লাহে লাহেকে
থিক বাছো ওলাইছে ন' এই গ্ৰীন বছ যে
অ', চব অ', সব ইলেক্ট্ৰিকেই হৈ যাব।
উম, মানে তোমাৰ লাহে লাহেকে বাহিৰা দেশত মানে যিমান এ মানে হৈ আছে ন' তোমাৰ সেনেকুৱা মানে ইয়াতেও ডেভলপ হ'ব আৰু তোমাৰ ভাৰততো মানে ডেভলপ হ'ব আমাৰ অসমতো হ'ব সেনেকুৱা কৰি ডেভলপ হ'ব ভাল লাগ লাগে ন' সেনেকুৱা হলে ভাল লাগিব তেতিয়া মানে এনেকুৱা হয়, পল্যুচনটো নহ
পলিউচনো নহব দেখাতটো ভাল লাগিব হয়, হয় তুমি ঠিকে ক'লা। আমাৰ মানে গ-গুৱাহাটীতে ইমান অলপ মানে জাবৰ জোথৰ পেলাই এনে বাহিৰত তোমাৰ শ্বিলং মেঘালয় এই ত্ৰিপুৰা চাইডে গ'লে তোমাৰ আহ ইমান দেখ দেখিবলৈ পোৱা নাযায় এ গুৱাহাটীতে হয় যিমান নহয়। আৰু তোমাৰ এইপিনে যাবা তামিলনাডু বেংগলোৰ সেই তুমি ইমান এই দেখা দেখিবলৈ পোৱা নাযায়।
গৈছিলো তোমাৰ কলকাতাৰ এই তোমাৰ অ', হাওৰা ব্ৰিজ আছে ন' ম সেইফালে তোমাৰ মানে বহুত লেতেৰা আৰু বহুত লেতেৰা কলকাত তুমাৰ একদম পুৰণা নিচিনা লাগে যাক গ'লে একদম পুৰণা এ গাড়ীবোৰো পুৰণা মডেলৰ আছে এতিয়াও আছে ন' গৈছিলো এবাৰ তাতে ফুৰিবলৈ তেতিয়া মানে এনে মানে বহুত লেতেৰা মানুহে ইমান লেতেৰা কৰি থয় নয়। নকবা আৰু কলকতা বুলিলে মই ভাবিছিলো আৰু ভাল আছে বুলি চাফা বুলি ভাবিছিলো কিন্তু মই যোনটো জোগাত গৈ ন'তোমাৰ সেইটো জেগাতটো ইমান লেতেৰা আছে বহুত লেতেৰা মানুহে পোৰা লেতেৰা চাত্ৰা পেলাই জাবৰ জোথৰ পেলাই দিছে।
তুমি যেনিবা ক'লা লেতেৰা হয় কি নহয়? তেনেকুৱা মানে নিজৰ নিজৰ ইমেজটো নিজে বেয়া হয় সেইকাৰণে আমি জেগাটো নিজৰ এৰিয়াত ত যেনেকুৱা আমাৰ চিটটোো ভালকে থলে মানে এ একদিন হ'লে মানে সেইটো তুমি যাইকে কেতিয়াবা আমাৰ চিটিত আহিলা আমি গুৱাহাটীত আহিলা তুমি ক'বা বেলেগ জেগাতা গুৱাহাটী ইমান ধুনীয়া ইমান চাফা চিটি তেনেকুৱা কলে মানে ভাল লাগে যেনেকুৱা তুমি কলকাতাত গ'লা তুমি দেখি যি দেখিলা যি পৰিৱেশ দেখিলা সেইটোোৱে ক'লা সেইকাৰণে মানে আমাৰ নিজৰ পৰিৱেশটো চাফ চিকুণ ৰাখিলে মানে আৰু মানুহে নিজৰ ঘৰৰ আগত চাফা কৰে মানে অলপ আগলৈকি চাফাও নকৰে মানে আৰু মই দেখিছো গুৱাহাটীত যেনেকুৱা তোমাৰ মৰ্ণং জি এম চিৰ মানুহ বোৰে ইমান চ চফাকে ধুনীয়াকে মানে শাৰী খচিক মানে জাবৰ জোথৰ লৈ যায় আকৌ ইভিনিং তোমাৰ গধূলি সময়ত অ দিন ভৰৰ মাৰ্কেট যিমান জোথ বা যিমান লেতেৰা পেতেৰা য'তে ত'তে পেলাই মানে আমি তাতে আমাৰ মানে এন জি অ'ৰ পৰা কৰিছিলো আমি গ্ৰীণ গুৱাহাটী বুলি এটা মানে সেইটো কৰিছিলোঁ প্ৰগ্ৰোম মানে আমি তাত তাতে চাফা কেনেকুৱা কৰিব লাগে কি কি কি সেইটো কৰিব লাগে আমি মানে ৰাতিপুৱা যেতিয়া আমি চা পাঁচটাত ৰাতিপুৱা আহিলোঁ মানে গুৱাহাটী পতি যাবৰ কাৰণে এ ৰাতিপুৱা মৰ্ণং ইমান মানে জি এম চি মানুহে চাফা কৰি কি ধুনীয়াকে মানে ক্লিন কৰি লৈ গৈছে আৰু গধূলি সময় একেই অৱস্থা সেইকাৰণে মানে আহ সিহঁত টো চাফা কৰাটো কাম কৰি স কিন্তু আমাৰ মানুহৰে ভুল হয় আমি নিজে চাফা কৰিব লাগে হয় হয় মানুহৰে ভুল হয় অ য'তে ত'তে জাবৰ জোথৰ ফেলাব নালাগে আৰু আৰু কিছুমানে য খাই য' ততে ততে পি
আৰু আজিকালি ফুটপাথত তোমাৰ ইমান দোকান দিয়া হৈছে মানুহ বোৰে ইমান দোকান দিয়ে ফলৰ দিয়ে কিবা কিবি আমান শুকান চুান দিয়ে ত লেতোৰ চোৰ তাতে পেলাই দিয়ে উম কিছুমানে মানে তোমাৰ হোটেল চোটেলো খুলি থৈছে ন তোমাৰ এই ফুটপাথত এনেকুৱা চত চতৰা তাতে পেলাই দিয়ে ৰাস্তাত ন চাফা কৰিব লাগে যদি মানে তাতে তাহতে মানে নিজৰে বৱ এইটো কৰি আছে ন ব্ৱসায় কৰি আছে তে নিজে এইটো কৰিব লাগে কিন্তু কৰে আৰু কিছুমানে সেনেক
অ অ সেইটো স ঠিকেই ক'লা তেুমি আৰু সেইকাৰণে মানে জাবৰ জোথাৰ ট্ৰেইনত পেলোৱাোৱাৰ কাৰণে আমাৰান পানীৰ সমস্যাৰ সৃষ্টি হয় তাৰপিছত তোমাৰ য'তে ত'তে মানে সেইটো কৰে তোমাৰ চিপছ খাইকৈ পেলাই মানে সেইটো আমাৰ নিয়মটো নাই আৰু য'তে ত'তে পি পেলাই মানে জাগাখ ৰঙা হৈ পৰি যায় সেইকাৰণে ভাল নালাগে দেখাতো ভাল নালাগে আৰু কিছুমানে বাহিৰৰ পৰা টুৰিষ্ট আহিলে
মাৰ এই গাড়ী চাাৰীও এতিয়া বন্ধ হব ন তোমাৰ এতিয়াাল হব মানে যেনেকে ইলেক্ট্ৰিক ওলাব তিা উলাই আছে তোমাৰ লাহে লাহে কেে উম
অ ইলেক্ট্ৰিক আহিলে মানে চাউণ্ড পলিউচনো নহব তোমাৰ সেইটোও নহব সেইকাৰণে মানে ইলেক্ট্ৰিক থকা বৰ ভাল হ'ব ইলেক্ট্ৰিক তোমাৰ এনে বায়ু প্ৰদূষণো নহব চাউণ্ড প্ৰদূষণো নহ'ব সেইকাৰণে ই গাড়ী ভালেই ক'ব গ'লে যেতিয়া যিমান মান পেট্ৰলৰ মানে সেইটো হৈ আছে
এনে তুমি এনে গাড়ীৰ কি কি মানে ফিচাৰ্চ চাব পাৰা এনে
এনে গাড়ীতটো ল'ব গ'লে মানে আমাৰ আমিতো অভিয়াচলি বিল্ড কোৱিটি কি চাই মানে আমাৰ চেফটি টো চাই ল'ব লাগে ন যিহেতু চছেফটি থাকিলে আমি গাড়ী লোৱা ভাল হ'ব।
উম উম ঠিকে কলা অ সেইটোতো হয় তোমাৰ গাড়ী ললে।
তুমি গাড়ী ললে মানে মাইলেজ দোৱা গাড়ী ল'ব না এনে মানে তোমাৰ যিটো চাইকেল হ'বা যিহেতু কিবা এক্সিডেণ্টটো মানে এক্সিডেন্টটো যেনেকুৱাইস্ত। ত যদি আচানক হৈ যায় ন সেইকাৰণে।
হয় এইটোতো হয় এইটো চবেই নিজৰ চেফটিটো চাই এইটোো ময়ো চাম। মই মানে গাড়ী ল'লে মই নিজৰ এইটো চেফটিটো চাম। কিমান চেফটি আছে নাই সেইটো চাবই লাগিব আৰু মাইলেজো চাম তোমাৰ।
অ', ম তুমি বেছি কোনটো প্ৰিফাৰ ফ তুমি কোনটো বেছি প্ৰিফাৰ কৰিবা মাইলেজ বেছি চাবা না নিজৰ চেফটিটো বেছি চাবা।
নিজৰ চেফটিয় চাম মানে তুমি আৰু কি প্ৰফাৰ কৰা।
হয় নেকি অ মানে গাড়ীটো। তুমি কলা ফিচাৰছ ন মই। অভিয়াচলি ফি চেফটিয়ে চাম যিহেতু আমি ফিউচাৰত মানে। জি জীয়াই থাকিম যিহেতুছেফটি ল লগাগাতটো ডাঙৰ কথা হয় কি নহয়।
উম, উম হয় কিছুমানে থাক। তাক যে আজিকালি মানে ইমান স্পীডত বাইক স্কুটি চলাই ন সেনেকুৱা। কৰি মানে কিমান এক্সিডেণ্ট হৈছে। মানে সেনেুৱা সেইকাৰণেেতো নিজৰ চেফটিটো চাবই লাগে ন ইমান ম মাইলেজ টো চোৱো হ'ল। উম জৰুৰী নহয়।
টো বেছি ভাল বুলি ভাবা নাই যেনে। তুমি কি বোলে কাৰত বেছি ভাল পাবা।
তোমাৰ চছেফটিটো কাৰতে আছে আৰু স্কুটি বাইকৰটো তোমাৰ ভালকে চলাৰো চেফটি আছে ন। তোমাৰ এই কিছুমানে থাকে যে মানে। সনো চলাই স্পীডত চলাই নিজৰ চেফটি চাই নিজে মানে ভালকে। টো হয় কিনা চলালো ভালেই হয় ন।
ক'ব গ'লেতো ক'ব গ'লেতো আমাৰ চেফটিটো বেছিকে কাৰতে আছে মানে কিবা হ'লে পক
উম, উম হয় সেইটোতো হয় আৰু কিছুমানে পতককে তোমাৰ কাৰ ল'ব নোৱাৰি ন কাৰ। ল'লে ইমান পইচা লাগে ন সেইকাৰণে আজিকালি চবি বেছি। বাইক স্কুটিৰে ল'ৰা নিজৰ মানে যিমান ইনকাম আছে সেইটোৰ ওপৰতে হ'ব ন।
হয়, হয় ঠিকে ক'লা তুমি ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অ', অ'দিয়া ঠিক আছে মোৰ লগ মোৰো ভাল লাগিলছিল থেংক ইউ।